অ, কি কৰিছা?
অ এয়া এই চাহ একাপ খাবলৈ লৈছোঁ। আপুনি?
মই এই পথাৰলৈ গৈছিলোঁ মাটি ৰুবলৈ, ৰুই ভাত-পানী বনাই খাবলৈ এই ৰেডি কৰিছোঁ আৰু। কি হ'ল ইমান দেৰিকে চাহ খাইছা?
চাহ মানে আপোনাৰ ৰাতিপুৱা খালোঁ আৰু।
অঁ!
এতিয়া এনেই ঠাণ্ডা বতৰ দেখি পকৰি বনালে। তাৰপিছত হেৰি মই আকৌ একো কৰিব নোৱাৰোৱেই নহয়।
তাকে ভৰি ভাল পোৱাই নাই নহয় আৰু।
নাই পোৱা অঁ।
আজি ৰিপৰ্ট দিব নেকি?
আজি ৰিপ'ৰ্ট দিব আপোনাৰ চাৰে দহটামান বজাত।
অ এই তোমালোকৰ ওচৰৰ সেই আছে যে সেই গাড়ী থকা ল'ৰাটো যে
অৱ।
কৈছে হি, মই খেতি বা আজি আজৰি হৈছো নহয় তেওঁলোকে কি হয়গে আজি ৰিপৰ্টটো আহকচোন লখিমপুৰ চখিমপুৰৰ ফালেকে লৈ গৈ সেইবোৰ ভালকে হেৰি কৰিব লাগিব ৰিপৰ্টটো চাই লওঁ তাৰ পৰা বোলে কি হ'ব হ'ব আও এনে কৈছে যেনিবা।
অৱ
আজৰি হৈছো নহয় অ হেৰি ত' যাবগে লাগিব বোলে বেছি যদি হেৰি হৈছে তেনেকে কৈছে যেনিবা।
তাকেহে ৰিপৰ্টটো ভালেই আহক আৰু সেইটোৱে চিন্তা কৰিছো।
অৱ, ৰিপৰ্টটো ভাল আহক ভাল আহক ভালেই আহিব ঐ।
তাকেহে।
এই হা মাংস চাংস থেতেলা খাইছে চাগে।
উম।
এইনো হাড় চাৰত একো হোৱাগে নাই নহ'লে তুমি খোজেইে পেলাব নোৱাৰিলা হেতেন সাধাৰণ সেই প্ৰথম দুদিনত।
নাই হোৱা নাই হোৱা হাড়ত একো হোৱা নাই বুলি কৈছে ন। উম হেৰী কি বুলি কয়
থেতেলা খাইছে আকৌ মাংস থেতেলা খালেই বেয়া হৈত মাংস যদি থেতেলা খাই বেছি হেৰি হৈছে তুমি হুমিও কৰি দিবা গম পাছা নে নাই।
অৱ।
এতিয়া আমাৰ ল'ৰা ছোৱালী পৰিলে মানে যদি মাথা চাথাই টেমুনা হয় এই হুমিয় দ্বাৰা তাই সেইটো হেৰি কৰি পেলাই নহয়।
আৱ উম।
দুটামান ভিতৰত যদি বন্ধ তেজ থাকে সেইটো কমাই দিয়ে।
বন্ধ মানে এতিয়া আপোনাৰ ক'লা পৰি আছে ন গোট আঠুটো তলকণ।
অৱ সেইটোয়ে কৈছো তাৰ সেইখনো তেজ মৰি আছে। আছে ন। সেই মৰা তেজ খিনি সুমিয় দ্ধাৰাই হেৰি কৰি দি যে।
এনে ফুলাটো কালিৰ পৰা যে মোক খোজ চোজ তেনেকে কহা নাই যে বহি আছো নহয়। এই ফুলাটো কমিছে বাৰু দেই।
অ তুমি খোজ কাঢ়ি দিয়া কাৰণে সেদিনা বেছি হ'ল ডূপ লৈ লৈ গোটেই ভৰটো পৰি নাযায় জানো।
উম। অ ফুলা টেবলেটো দিছে টেবলেট খাইছো যে।
এনেই ফুলাটো মানে কালিতকে আঙুলি ফালেতো পুৰা ফুলি আছিলে এতিয়া কালিতকৈ বহুতখিনি কমিছে বাও।
অৱ অৱ এতিয়া ভাইটি কেতিয়া আহিলে কালি আহিলে।
ভাইতি কালি আহিলে অৱ।
অৱ ভাইটি যাবগে নে থাকিব।
ভাইটি দুদিনমান থাকিব।
সি থাকিলেও ল'ৰাটো অকনমান হলেও হেৰি হ'ব।
অ মানে কি হয় বাবাও আকৌ এতিয়া কামলে নগলেও নহয়। কয় যে নগলেও নহয়। অকমান ল'ৰাটো চাব লাগে সিটো একেৰাহে ভিতৰত সোমাই নাথাকে।
উম সেইটোৱে সেইটোৱে তুমি এতিয়া লৰি ঢাপৰি ফুৰিবও নোৱাৰা
উম
তাহালি মোৰ মতে মোৰ মতে তুমি ঘৰলেকে যাবগে লাগিছিলে
ঘৰলে যাম মানে কি ক'ব মাও মানে অসুবিধা হব লগীয়া হৈ আছে আৰু মোৰো হ'ব লাগে
অ
দুইজনী মানে আপোনাৰ লগতে হৈছো যোৱা বাৰো লগতে হৈছো তাৰ আগ বাও লগতে হৈছো
অ অসুবিধা হলে আকৌ অসুবিধা হলে তুমি হেৰি কৰিবা কিবা পেং নিচিনা বাঁহৰ সেই এটা লগাই দিবলে ক'বা ঐ
তাকেহে
তা মানে ভৰিটোত জোৰ পৰিবলে নিদিবা এনেই পেংলো খোজকাঢ়িব লগীয়া হৈছে বুলি কোৱা নাই ভৰিটোত জোৰ পৰিবলৈ নিদিবা তেতিয়াহে সোনকালে ভাল হবা
গম পাইছো অ তাৰপিছত মানে আপু খেতি-বাতি উঠিলে অ খেতি মানে বাৰুকেহে হ'লেই আমাৰ ওচৰৰ বৌহত খুৰী সতে এনেকে ৰুলেগে
অ
চিনি নাপাওঁ ময়ো ৰুই আছিলুং তাৰপছত আৰু এয়া সে এনেকুৱা হল দুজনী মানৰ ৰুবলে থাকিলেই
অ আমাৰ হেই উম কি বুলি কয় তেনেকে আমি কেইবাজনীও ৰুই ছো আজি এজনী উঠালো
অ
তাৰপা এতিয়া আকৌ দু আৰু তিনজনী আছে আৱ তিনিজনী যে জনী নিছে একেবাৰে ৰোৱাই নাই এদিনহে অকমান দিছিলে এ কি হয় কেতিয়া কি দি ক'ত দিয়ে আৱ ৰুব লাগিব আৱ
তাকে সে
আজই হব লাগে আৱ সোনকালে সেইখন আমনি লাগে গে নহয় লেঠাই নিচিগা হলে মানে
অ আৰু সেই খেদিটো উঠিলে কিবা মানে বহুত ডাঙৰ হেৰি এটা হোৱা নিচিনা হয় আক
অ অ সেইটোৱে আজি আকৌ ভাল লাগিছিলে ৰুই পেলাই বতৰটো ইমান ধুনীয়া
অ আজি বতৰটো ধুনীয়া, আপোনালোকৰ ফালে বৰষুণ দি আছে নে?
উম বৰষুণ দি আছে অ
অ
বতৰটো অকল চিপচিপিয়া বৰষুণ দি থাকিলে ৰুই থাকিব পাৰি কিন্তু এই মাজত লগতে যদি গাজনি ঢেৰেকনি আহে নহয়
উম
তেতিয়াহে আৱ একদম বহুত ভয় লাগে আৱ
উম আজি কালি গাগণি ঢেৰ কণি মাৰিলে প উম পথাৰত থাকিবলৈও ভয় হৈ আছে নহয়
উম তই কিবা কিবি বনাইছ নাই খৰিচা, খাৱলি কিবা কিবি হৈছেগে নে নাই
এ একোৱে নাই অ এবা
নাই নে
নাই অ
মোৰ প্ৰায় খৰিচা অকণ বনাই পেলাই তাকে আচাৰ অকণ কৰিম বুলি ভাবিছিলোঁ কিনো হয়গে নহয়গে আৱ
অ ভাল লাগে ক খৰিচাৰ আচাৰ খাই এইবাৰ অকল বিষ জলকীয়া আচাৰে হে আছে তাৰ বাদে বেদেগ না
মোৰ মোৰ বি জলকীয়া তেল এসোপা কৰি থৈছো সেইকাৰণে অকনমান লওঁ আ। বি জলকিয়া তেল। তেল কনকে ভাতত একণ হেৰি নিমখ কণ দি পেলাই আমি মিলাই লওঁ তেনেকে খাই আছো আ।
উম উম।
তোমালোকৰ ওচৰ যে সেই কাষৰ ঘৰ যে।
অ অ।
সু। হে ইফালে অহা দেখিছিলো আমাৰ ফালে উম হে গাখীৰ লৈ পেলাই গৈছিল। যে বাপা।
অ না মোৰ ওচৰলৈ অহা নাই।
অঁ।
সুধাও নাই। উম হ সুধাও নাই কালি কিনো হ'ল বা কিনো দিলে।
অ।
কিনো কৈছে।
অ।
তাকে আকৌ মই কৈছো আমি বিলাকেহে নোৱাৰো সোধাকে থাকিব।
হা।
তাকে মই ভাবিছোঁ আমি বিলাকে হে নোৱাৰো নুসোধাকে থাকিব ক'বালৈ গ'লে মানে মেডিকেল গ'লে।
অ। খবৰ এটাও ল'বলৈও খবৰ এটা ল'বলৈও সময় নাই নে।
উম পালে যাম মানে।
হা।
পাক এটাও মৰা নাই।
অ হেৰি কি তাইও আকৌ আহিব নহয় পকৰ।
উম। পৰা দিনাখনে ৰাতি আকৌ বাবাই মাতিছিলে মানে কি আপোনাৰ সেই। মই ফাৰ্মাচীলৈ গ'লো যে।
ম।
তাৰ পৰা সেইকাৰণে সেই ল'ৰাটো চাবলৈ বুলি মাতিছিলে মানে অকমান।
অ।
সেই তেতিয়াহে যি আহিছিলে সেয়াই।
অ এনেই বোলে কালি কি দিলে ৰিপৰ্ট কি হ'ল সেইবোৰ সোধা নাই।
নাই নাই অহাই নাই। তাও নাই এনজিওত।
মতাও নাই।
উম।
কিবা জগৰ লগালা।
মই একো জগৰ লগোৱা নাই নাজানো নহয় মানুহৰ মন ধৰিব নোৱাৰি নহয়।
বোলোবা তোৰ খবৰ লবলে ঢেৰ মানুহ আছে মই নগ'লেও হ'ব বুলি ভাবিছে নি।
উম হ'বও পাই।
আমি অ বাকী বোৰ যাবই আৰু খবৰ এটা লওঁ বুলি হয় নহয়।
আ।
তেওঁ যায় নাযায় সেইটো তেওঁৰ কথাহে আৰু তেওঁ আৰু বেয়া পাব বুলি বাকী। বাকিবোৰ নোযোৱাকৈ থাকিলে হ'ব জানো।
অ মই সেইটো কাৰণে কৈছো মাজে মাজে আহি থাকিব আৱ আমাৰ ঘৰলকে মইতো এতিয়া যাব নোৱাৱেই
অ যাম কেলে নাযাম নহয় বা বাকিবোৰে গলে মানে সেই তেওঁ বেয়া পালে নহব হয় নহয় তেওঁ আক নিজে নগলে আৰু বাকীবোৰে গ'লে মানে হিংসাতে আৰু বোলে বেয়া পাও নাযাও বুলি কয় কলে নহ'ব নহয়
সময় চবৰে আহিব ন
আহিব তা পা ভাত কিহে বনাইছে
ভাত আপোনাৰ দালি বনাইছে আৰু পটল ভাজিছে আৰু জানো কি বা কুটি থকা দেখিছো কি নাজানো
অ বোলে ভাল পাইছ নে হেৰি আক লৰাটো ৰখিবলে দিয়ে বুলি একেৰাহে ভয়তে মতা নাই চাগে
জান লৰাটো ৰখিবলে বুলিও মানে নহয় সেইদিনাখন মানে লৰা শুই থাকিলে তাৰপিছত আপোনাৰ সি মোৰ পৰা সেত ধৰিহে আনিবলগীয়া হৈছে ইফালে বৰষুণ নহয় জানো তা তাপিছত বোলে সেই মাতিছিলে লৰা সেই দেহাক তাৰপিছত অকনমান ভাইটি ওচৰত ৰখি দেহি মই খুৰিক ধৰি আনোংগে বুলি পেলাই তাৰপিছত তেতিয়াহেনো কি হৈছে কি হৈছে বুলি পেলাই দৌৰি আহিছিলে হেনো তাৰপৰা হেনো তাৰপৰা হেনো কলে পৰিলে তাৰপৰা হেনো ভিতৰত আহি পেলাই ক'ত কত গল কত গল তাৰপৰা বাবাই বোলে নাই সেঁতি ফাৰ্মাচীলে গ'ল
অ
সেনেকে বুলি কৈছে তেতিয়াহে আহি পাৱনে যি হেৰি কৰিছে আৱ
অ আহি ঘূৰি অহাৰ পিছত খবৰ লৈছে
অ তেতিয়া ফাৰ্মাচীৰ পৰা পিছত হেৰি তেতিয়া মই শুনি আছে ৰখি আছে নহয়
অ
তাৰপিছত সেই কত পৰিলি বুলি সুধিছে আৱ সেইয়াই আৱ হাইটো বৈ মাতিছে ভালকে নাইমতা নাই কৰা না এইটো আৰু এইটোকো মাতিছে মাতিছে মানে কি এইটো এ কৈছে ভাত বনাব হ'ল ভাত বনাওগে মই বা অ বনোৱা কি বা হয় কি নো হ'ল কি কথা নাই মোৰ ওচৰত বহি আছে যদিও মুনমীৰ লগত হে খাব লগা থাকে উম কথা পাতি আছে
অ
তাৰ পিছৰ পৰা বোলে শুনি তাৰ পিছৰ পৰা কালি কি কালি না পৰহি সেই‌ তাপা সেইদিনা পিছদিনাখন দিনটো যে মই ফটৌ তাতে আছিলো সেইদিনা সেইদিনাখন নিকি ৰাতিলে অহ সেইদিনাখন ৰাতিলে মোকতো সোধাই নাই ৰাতিলেহে সুধিছে ৰাতি কাৰবাৰ লগত এ কাৱবা এজনিৰ লগত লখিমপুৰলে গৈছিলে
অ ৰূপাল নে কি বুলি কয় যে
অ অ তাৰপৰা সেই মোক ৰাতি সুধিছে সেই কি বোলে বা কি মাতিছে তাপা সেই কিবা এটা বুলি কৈছিলে তাৰপৰা মোক কৈছেহি তোৰ মূৰত কি ভাল নে বুলি সুধিলে, মই বোলো বেয়া, অ তাৰপৰা বোলে সেই মত গতো বেয়া মানে মই বোলো, আপোনাৰনো কি হৈছে বেয়া হবলে?
উম
তাৰ কৈছে সেই অ হেৰি মৰিম আৰু বেছি দিন নাথাকো এনেকে, মই বোলো অ ঠিকে আছে দিয়ক, এনেকে বুলি কৈ থৈ দিলো।
অ
উম। তাৰ পৰা সেই অ অলপ খোজ চোজ কাঢ়ি দিবি আকৌ, তই বহি আছ চাগে সেইকাৰণেহেটো বেছি হৈছে। আমুক তামুক ক'লে আৰু মেলিলে, তাৰপৰা মই তাকেহে সেইকাৰনেই বেছি হৈছে বুলি কৈ পেলাই মই শলাগি থৈ দিলো।
উম। তাৰপা সেইকাৰণে বুলিব সেই খোজ কঢ়া নাই কাৰণে কোৱাতকে নুকোৱাই ভাল বোলো।
আহ, তাৰপিছত বোলে না কিবা ভাল হৈ আ হৈছে নে বোলে কালি এটা কথাটো গমটো পাই মই যে, মেডিকেল গৈছো।
এই এইকেইদিন অহা যোৱা কৰি থাকিব লগীয়া হৈছে যে এইফালে। আহি অহা নাছিলা জানো? সময় নাই অ,
ত মই সে তাকে, মই তাকে ভাবিছো আমি হে বোলো নোৱাৰো। অ খাওক খাওক অ, ফোন এটা কৰিবচোন বাৰু। উম